হেল্ল'
হেল্ল'
কি কৰিছ?
এ আইনে আছো। তই?
অ মই এনে আছো। কত আছ?
এ মই লখিমপুৰতে আছো আকৌ ঘৰৰ পৰা আহিব লগা হ'ল।
অ তাতে ইণ্টাৰ্ণশ্বিপ হৈ আছে।
হৈ আছ। তই ক'ত আছ?
মই মই হেৰিয়তে পি জিতে আছো হ ইণ্টাৰ্নশ্বিপ হৈ আছে পৰহি আহিল পৰহি নহয় ত্ৰিশ তাৰিখে ত্ৰিশ তাৰিখে আহিলো। বাকী ঘৰত ভাল নহয় চবৱে। হৈ আছে হৈ আছে আমাৰ অনলাইনে ক্লাছটো হেৰি ফিল্ড ভিজিতহে আছে।
অ আমাৰ ঘৰত ভাল নহয় অ মা পাপা আইনুহঁতৰ গা বেয়া মানে।
অ অ। হেৰি এইটো ত বুলি কয় কেতিয়ালে খটম হব। ভালে ভালে অ।
আমাৰ জানো কেতিয়ালে খতম কৰে এতিয়ালৈকে কোৱা নাই।
অ কি কিমান দিউৰেচন।
অহ।
কিমান দিনীয়া কিমান আৱাৰ‌ অ?
ওৱান টুৱেণ্টি
অ আমাকো ওৱান ফৰ্টি ফৰ।
অহ অহ। উম জানো পাই আমাৰ আমাৰও এতিয়ালৈকে গম পোৱা নাই বাৰু।
অ অ তোৰ গা বেয়া নেকি?
নহয় গা বেয়া কিবা আজি গাটো ভাল লাগি থকা নাই বাৰু অকমান কিবাকিবি লাগি আছে। চিমাৰটো
হেৰি পানীলগা মানুহৰ নিচিনা হৈছে।
উম উম পানী লাগিব নেকি?
অ তহঁতৰ ইণ্টাৰণশ্বিপটো কিহৰ ওপৰত।
মাছৰুম কাল্টিভেশ্যন। তহঁতৰ?
আমাৰ হেৰি ইণ্টাৰপ্ৰেনাৰশিপ।
অহ অহ।
আমাৰতো মানে এইকেইদিনটো চেচন হ'ল আৰু দুঘন্টা দুঘন্টা ক্লাছ। এ প্ৰথম দুদিন মানে কেনেক মানে ইণ্টাৰ্ণশ্বিপ টো হ'ব লাগে মানে এই ইণ্টাৰপ্ৰেনাৰটো কি বস্তু মানে বিজনেচ কেনেকে ষ্টাৰ্ট আপ কৰিব লাগে এটা কিয় মানে মানুহে বিজনেচ ষ্টাৰট কৰে মানে লোকেল মাৰ্কেটখিনি মানে এতিয়া কি কি মানে হেৰি কৰে। লোকেল মাৰ্কেট বোৰে আৰু মানে এই ইনটাৰপ্ৰিনাৰ মানে কেনেকে সৃচ টি হয় সেইখিনিৰ ওপৰতে দুঘন্টা দুঘন্টা চেচন এটা হ'ল তাৰপিছত কালি মানে এজন ভাল মানে ইণ্টাৰপ্ৰেনৰ হেৰি পৰাশজ্যোতি মহন্ত বুলি তেওঁ হেৰি কৰিছিলে এইটো কি বুলি কয় চেচন দিছিলে মানে তেওঁ কেনেকে জিৰ' প কাম টো ষ্টাৰ্ট কৰিলে কিমান বছৰ বয়সৰ পৰা কৰিলে কামটো তাৰপিছত কিমান পইচা ইনভেষ্ট কৰিছিলে তাৰপিছত ঘৰৰ মানুহে মানে চাপৰ্ট যে কৰা নাছিল। ঘৰৰ মানুহে মানে তেওঁক চাপোৰ্ট কৰা নাছিলে মানে কামটোত তাৰ পিছত সেই কথাখিনি তাৰ পিছত মানে কি কি সমস্যাৰ সন্মুখীন হব লগীয়া হৈছে সেই মানে গোটেই বি নে তেওঁৰ জাৰ্ণিটোৰ ওপৰত মানে ক্লাছ হ'ল দুঘন্টা। তাৰপিছত আজি পৰা আকৌ তোৰ ক্লাছটো নাই হোৱা সাত তাৰিখলৈকে ক্লাছ নহয় আজিৰ পৰা ফিল্ড ভিজিট দিছে।
অহ অ অ।
নাই যোৱা‌ নি?
ফিল্ড ভিজিট মানে আমাৰ হেৰিয়ত এই চান্মাৰিত যিটো হেৰি আছে যে ফ্ৰীডম ফাইটাৰ ভৱন আছে তাত মানে আমাৰ হেৰি এনেকে কমলাবুৰীয়াৰ ছাৰ এজনে হেৰি শিকাইছে মাছৰুম কেনেকে কৰে মানে তাৰপা প্ৰথম দিনাখন ৰেজিষ্ট্ৰেশ্যন কৰালে তাৰপিছত ছেকেণ্ড দিনাখনতোৰ হেৰি কৰালে মানে মাতি নি মেলি হেৰি কেনেকৈ তুম বনাই তুম বনাই লৈ মেলি মানে কি কি পৰিস্থিতিটো মাছৰুমখিনি হয় তাৰপা মাছৰুম কেনেকে কেনেকে মানে প্ৰথম হেৰিটো দেখালে প্ৰচেছটো দেখালে মানে তাৰপা আৰু তুম বনাবলৈ শিকাইছে সেই তুমটো মানে কেনেকৈ কি কৰি লৈ মেলি তাত কি কি দিলে মানে ম মাছৰুমতো ভাল হব সেইবোৰ শিকালে তাৰপিছ অ হেৰি কৰাব আমাক এই ফাৰ্মলে নিব বুলি কৈছে আৰু আৰু ওচৰতে এগ্ৰিকালচাৰ অফিচ আছে যে তালৈ নিব বুলি কৈছে বাৰু
অ আমাৰ আকৌ মানে হেৰিয়ত যাব লাগে ভিজি যাব লাগে তাৰ পিছতো তিনটা ঠাইলৈ গৈ পেলাই মানে প্ৰব্লেম উলিয়াব লাগে মানে কি কি কি কি প্ৰব্লেম আৰু সেইখিনি কেনেকে ছল্ফ কৰিম আৰু মানে মিনিমাম মানে তোৰ দহ এজনকে মানুহক সুধিব লাগিব মানে আৰু মানে একেটা লোকেশন হলেও নহব মানে প্ৰত্যেকৰে বেলেগ বেলেগ জেগা মানে তাৰ পিছত আজি আমি গলো বজাৰ প্ৰতি প্ৰথমতে বজাৰপতিত গৈ তোৰ বজাৰত সোমালো সোমাই মেলি সুধি তাৰ পিছত গলো তোৰ হেৰি হেৰি হলে ডিজু গলো ডিজু তো চাহ বাগান যে আছে যে চাহ বাগানৰ পৰা আগলৈ এই বাগানৰ মানুহে মানে তেওঁলোকক সুধিলোগে তাৰ পিছত স্কুুল এখনতো সোমাইছিলো স্কুলখনত আকৌ নহলে মানে সেইখন ভেঞ্চাৰ স্কুল তাহা আকৌ ভেঞ্চাৰ স্কুল স্কুল নোহোৱা স্কুল এখনতো কি কি সমস্যা হৈছে লিখিনো কি লাভ হ'ব সেইটো কানে আকৌ বেলেগ গলেহে যাব লাগিব আজি বাৰু হেৰিটো হ'ল আৰু বজাৰ প্ৰতিতো হৈ গ'ল এটালৈকে চা হৈ গল টো হৈ গ'ল দিছো আহ কাইলৈ আকৌ যাব লাগিব চাগে ৰাতিপুৱাতে গৈছো গম পাৱ নে চাৰে দহটাত গৈছো নহয় আহি পোৱালে পাঁচটা বাজিছে
অ আমিও সেই সেইদিনাখন আমাৰ বা বেছি সময় হোৱা নাই তোৰ দেখাইছেহে হেৰিয়লে যাবলৈ হলে চাগে অলপ সময় লাগিব চাগে এনে ফাৰ্ম কিবা কিবি লে গ'লে আৰু তোৰ মানে ইমানতো টান নহয় ন কেনেকে কি কয় আমাক মানে প্ৰথমতে হেৰি কৰিবলৈ শিকালে এনেকে তুমটো যে বনাই সেইটো বনাবলে শিকোৱাৰ পিছত মানে তাত তুম তুত মানে এটা ফুটা ফুটা কৰিব লাগে তোৰ সেইফালেদি মানে মানে হেৰিটো মাছৰুমটো মানে ওলাই আহে ত ফুটা ফুটা কৰাটোত তাৰপৰাই সেই ফুটা ফুটা কৰাৰ পিছত মানে সেই হেৰি কৰি লৈ আহ তাতে মানে এনেকে কিবা গাঁঠি মাৰি লৈ তুমটো বনাই লৈ তাত যিটো যে পচা খেৰ যে আমাৰ হেৰিবোৰত যে থাকে যে
অ
হেল্ল'
অ শুনিছো ক
পচা খেৰবোৰ তাত দিব লাগে তাৰপৰা দি লৈ মেলি মানে মাছৰুমৰ যিটো বীজ যে পাই যে সেই বীজটো মানে ত মাজত দিব নালাগে কাষে কাষে দিব লাগে যাতে সেই যে আমি ফুটা কৰিছিলো ফুটাই দি মানে মাজ ভালকে ওলাই আহিব লাগে তেনেকে মানে কেইবাটাও তৰব দি মানে বনাব লাগে সেইবোৰে আমাৰ হেৰি কৰিছে আমি তেনমান নিজে নিজে এটা এটা হেৰি বনাব লাগিব তাকে
অ অ তহঁতৰ আকৌ ভাল হৈছে মাছৰুম কাল্টিভেশ্যন আমাৰো যে ইটাৰপ্ৰ্বটো মানে ইজি টপিক নহয় মানে আমি মানে মানে বিজনেচ ষ্টাৰ আপ কেনে কৰিম এইবোৰ মানে কথাবোৰ আমি এতিয়া নাজানো যে এতিয়া মানে কৰ'বাত গ'লো তো ফেক ষ্টৰি নাই আজি আমি যিখন গাঁৱত গৈছো
উম
ফেক্টৰী চেক্টৰী নাই আৰু টি ষ্টেটত সোমাব টি ফেক্টৰীত সোমাবলেও মানে কি হ'ল মানুহখিনি না চিৰাজি এনে গ'ল সেইটো তাৰ পিছত হলো বাগানৰ মানুহখিনিকে সুধিলো বাও আৰু এইটো সেইটো আৰু টান মানে আমাৰ টপিকটো আমাৰ কিবা ইজি টপিকে হ'ব লাগিছিলে
এ তহঁতৰ বুলিয়ে নহয় অ নিজৰ নিজৰ টপিক বোৰ নিজে মানে টান পায়ে নিজে মই এতিয়া তহত যিমানে যি নহওক মানে তহঁতৰ টপিকটো মই হলেও ইজি পাম মানে ভাবিবলে ওপৰে ওপৰে চালে মানে চবৰে ইজি হয় গম পাও নাই এতিয়া আমি এতিয়া মাছৰুমটো কৰিবলৈ ওলাইছো ইমানো ইজি নহয় কেনেকে বা লাষ্টত কি বা হয়গে কি হয় গে আমিতো প্ৰেজেন্টচন দিব লাগিব
অ মোক আমাৰ আকৌ তহঁতৰ গ্ৰুপকেহে হয় নহয়
গ্ৰুপ কে মানে তেনেকে ন মানে গ্ৰুপ কে হয় কিন্তু গ্ৰুপ কে এটা গ্ৰুপ দিছে মানে কিন্তু মানে নিজে নিজে কৰিব লাগিব এটাত এজন মানে অ নিজে নিজে চব হেৰি কৰিব লাগিব
অ অ আমাৰ আকৌ সে গ্ৰুপকে মানে আমাৰ গ্ৰুপত আমাৰ দহটা আছে দেই মানে আমাৰ হিষ্ট্ৰি ফিলচফি আৰু তোৰ হোম চাইন্সৰ আছিলে নহয় মিক্স কৰি পেলালে বস্তু ডিপাৰ্টমেন্টৰ ল'ৰা ছোৱালী খিনিক কিন্তু মানে আমাৰ লাগ ভাল আমাৰ গোটেইখিনি হিষ্ট্ৰি পৰি গ'ল মানে কেইটামান গ্ৰুপৰ মানে অকল নিজৰ ডিপাৰ্টমেন্টে পইছা আমাৰ হিষ্ট্ৰীয়ে পঢ়া আমাৰ ছটা ছয়জনী ছোৱালী চাৰিটা ল'ৰা তাৰ পিছত হয় স্কুটি মেনেজ কৰি পেলাই লৰা চাৰিটাই চলালে যেনিবা উঠাইছে সেই কষ্টকে গৈছোগে আও
অ অ অ এ তেনেকে কৰিব লাগিব এতিয়া এয়াতনো কেনেকেনো তই হেৰি কৰিবি মা তালৈকেতো তই তোৰ হেৰিয়ত যাব টমটমত যাব নোৱাৰো
অ সেইটোৱে হ টমটমত গলো ডজুলে বহুত ল'ব নহয়
উ আৰু নোৱাৰো টমটম লৈ যাব কাৰণ বহুত দেৰি লাগিব ন তহঁতি যিমানটোত ঘূৰি আহিছ সিমানটোৰ ইয়াত হয়তো নাপাবিহিয়ে
নেপামহি অ আমি এশ টকাকে তেল ভৰাই দিলো এ নহয় ভৰাই দিবই লাগিব যিমান যি হ'ল
উম মানে এতিয়া কি কৰিছে গম পা না তহঁতক সেইটো দিছে মানে তোৰ ধৰি ল ইণ্টাৰ্ণশ্বিপটো মানে কিনো তোৰ ইণ্টাৰ্ণশ্বিপ মানে ল'ৰা ছোৱালীবোৰক মানে তোৰ কাম বোৰ কেনেকে কৰাই কিবা যদি তেহেতি নিজৰ মানে হেৰিয়ত যদি মানে ক আমাকতো নিজৰ চইচ মতে ল'ব কিন্তু তহতকতো সেইটো দি দিছে যাতে তহঁতি আগলৈ গৈ যদি তহঁতৰ মানে তোৰ হেৰি কৰিব নি নিজৰ বিজনেছ ষ্টাৰট কৰিব বিচাৰো বা নিজে ক কেনেকে মানে তহতি উ মানে হেৰিয়ৰ পৰা তলৰ মানে হেৰিয়ৰ পৰা গৈ মেলি ওপৰ কেনেকে পাবিগে মানে
সেইটো মানে যোৰ পৰা কেনে চো অ সেইটো কাৰণে ভালে হৈছে কিন্তু মানে এতিয়া এচাইণ্টমেণ্টতো আমাৰ ফাৰ্ষ্ট সপ্তাহত যোনটো মানে সাত তাৰিখে আমি চাবমিট কৰিব লাগে এটা এচাইণ্টমেণ্টে দি বনাই পেলাই দিব দিব কিন্তু হেৰিতো এইটো কি বুলি ক এইটো এইটো স প্তাটো মানে আমি অকল প্ৰব্লেম খিনি কি কি চাই কেনেকে মানে চল্ভ কৰিব পৰা যায় অকল এই বস্তু টোৰ ওপৰতে মানে শেষ কৰিব লাগিব
তাকে সেইবোৰে হয় আও মানে তোৰ ধৰি লোৱা ইণ্টাৰ্ণশ্বিপে সেইটো মানে তই তই য দি হেৰি কৰিব তই যদি এতিয়া এইবলৈ নেযাৱও হেৰি নকৰ তইনো কেনেকে জানিবি তই এইবৰ বিষয়ে তো একো প্ৰেজেন্টন নাই বা তইতো একো ৰিপৰ্ট হেৰি কৰিব নোৱাৰ
উ আমাৰ গ্ৰু গ্ৰুপ লিডাৰ হ'ব গ্ৰুপ লিডাৰে প্ৰেজেণ্টেছন দিব লাগিব ছাগে মোক গ্ৰুপ লিডাৰ হ' কৈছিলে মই হ'ব মন নাই নহও বুলি কৈ থৈ আহিছো কি কয় জানো এদব মতে চবৰ মতে মই হব লাগে ল'ৰা খিনিকে হ'ব কৈছো ল'ৰাবোৰকো নহোৱা কৈছে তমি হোৱা তুমি হোৱা অঐ লখিমপুৰত হেৰি। বেনালোনা বুলি হেৰি এখন খুলিছে নহয়, ৰেষ্টুৰেণ্ট এখন
অ দেখিছো অ হেৰি। অ অ দেখিছো আমাৰ পি জি ওচৰতেহে
অ গৈছ নে।
নাই -নাই এতিয়া খুলিছেহে আগতে অল্ড স্প্ৰিং বুলি আছিলে এতিয়া সেইটো চেঞ্জ গৈ বেলাৰমা কৰিলে
অ মই মানে এই ৰিলচ বিলাকতো দেখি আছো মানে শিলটো ইমান ধুনীয়া ইণ্টটো ইমান ধুনীয়া ডেক'ৰেট কৰিছে
অ বগেন ভেলীয়া নেকি ফুলটো যিটো যে এনেকে মানুহৰ হেৰিয় হিচাপত যে এনেকে বনাই
অ দেখিছো -দেখিছো বগেন ভে এনেকে বহুত ফটো মাৰিছে এ এ গৈ গৈ।
উম উম আহিবি ন তোমাত ত যদি ইয়াতে থাক এদিন।
অ এদিন থাকিলে যাম বাৰু, হেৰি তই ঘৰত কেতিয়া যাবিগে
ঘৰত এতিয়ালৈকে ঠিক হোৱা নাই কিন্তু যাবগে লাগে মা গাটো একেবাৰে ভাল পোৱা নাই মানে। তোৰ এতিয়া ভন্টি সিহঁতেও গাো ভাল নহয় যে তাইও ইমানকে একো কৰিব পৰা নাই তাকে জানো কি কওঁ। এ আকৌ অহা যোৱা কৰি থিবলৈ বেয়া অ ইয়াতে গৈ থাকিলে।
অ মই একেবাৰে খতম কৰিহে যামগে আৰু।
অ -অ নহয়, মই মামাক খতম হ'ব বুলি কৈছা সোনকালেই।
অ মই সেইজনীজনী নালাগে আৰু দাদা তালৈকে যামগে ন কাইলে । তাৰপিছত উ য। আহ সে ঘৰলৈ যামগে আৰু শেষ হোৱাৰ পিছত আকৌ ঘৰৰ পৰা অহা যোৱা কৰি নাথাকো।
অ -অ তাকে আৰু হেৰি হয় অ ৰাতি পোৱা অহা যোৱা কৰিবলে ৰ'দতো এতিয়া বহুত বেছি নাই ৰ'দ দিলেতো ৰ'দেই বৰষুণ দিলে কিমান হে বৰষুণ দিয়ে বাৰু আহিবলৈ বৰ অসুবিধা হয় আৰু এইকেই কি ৰ'দে মানুহক শেষ কৰি দিছে আৰু গা চাহ বোৰ
এ আমাৰ এটা মই এতিয়া ভালে আছিল ফিল্ডে ক্লাছ কেইটা ঘৰৰ পৰাই কৰিব পাৰো। ঘৰত নে নেকে নাপায় গম পাও নে এয়াৰটেলৰহে নেটৱৰ্ক পায় জিঅ' কে নেটৱৰ্ক নাপায়।
এ মোৰো হেৰি হয় আকৌ এ মানে কেলে নেটৱৰ্ক নোপায় গম পাৱ নে নাই তই আগতে পাইছি নেটৱৰ্কটো?
আগতে পাও
অ কি এতিয়া মানে কি হ'ল তই যোনকণ জেগাত থাক মানে তাৰ লগত তোৰ নেটৱৰ্ক টো এডজাষ্ট হৈ গ'ল মানে। মোৰো সি একে হয় আমাৰ ঘৰৰ মানুহ খিনিয়ে ধুনীয়াকে নেট পায় মই মানে অকণ কমকে পাও। মোৰ মানে ইয়াত মই য'ত আছো মোৰ তাৰ লগত নেটৱৰ্টো এডজাষ্ট হৈ বেছি গ'ল মানে।
টোৰ বোলে নকীয়া ফোনুত কি নকিয় ফোনডু টো ফোনটোতকে ভাল হয় নেকি নেইনা।
অ তাত মানে এতিয়া ত ঘৰৰ তাত মানে তোৰ হেৰি অকমান এতজাষ্ট হবলৈ টাই ম লাগিব আকৌ।
উম তাকে হে মানে গুচি আহিলো তাৰিখৰ পৰা ক্লাছ তিছ তাৰিখে গুচ।